কি কৰি আছে আপুনি?
সেই মাে ভাত খালো মোৰ বা ভাত দিলো বা়ৰি কেনে এতিয়া। হামো দিম
অ, হামো দিব? বাকি আপোনালোকৰ বিজনেচ কেনে চলি আছে?
অ, ভাল চলি আছে। মাহে, মাহে আহি যায় আৰু চাৰি হাজাৰ, পাঁচ হাজাৰ ম ত নুশুনাই গলো।
কে নোকচ
ভাল চলি আছে।
কি কি অডাৰ পাইছে?
আমি এতিয়া বেগৰ অৰ্ডাৰ পাইছো বেগকেইটা মায়ে বনাই আছে। তাৰপিছত মই বোকে এটা বনাই আছো। জাৰচি
কিহৰ জাৰ্চি?
অনি।
অ, আপুনি অলপ ধনীৰ বিষয়ে কওকচোন মই ভালদৰে মানে চিনি নাপাওঁ।
আচ্ছা, আচ্ছা, আচ্ছা। মানে এম এছ ধনি মুলা আইডেল বুলি কওঁ মই। তেওঁৰ মানে? উ গেমতটো গেমেই তুতো মোৰ বহুত ভাল লাগে। মইতিযয়া ফিল্ডত দেখি বা ইণ্টাৰভিউ খনি বহুত ইনস্পায়াৰ হওঁ। উম বাকীটো চব আৰু যে ভাল লাগে। কিন্তু তেওঁৰ প্ৰেজেঞ্চ অফ মাইণ্ড আৰু কামনেসটো হমম মানে সেইটো মই ফোল্লো কৰিব বিচা বিচাৰোঁ। কি আপুনি ক্ৰিকেট চাই নে না চায়? আপুনি ক্ৰিকেট চাই নে না চায়?
মই ক্ৰিকেট চাওঁ ইমান মানে, আপোনাৰ লেভেলৰ ফেন নহয়। বাৰু
আচ্ছা আচ্ছা, আপোনাৰ ফেভৰেট প্লেয়াৰ কোন?
এই সলনি ফেভাৰেট প্লেয়াৰ হিচাপে কাকো বেয়া নাপাওঁ। কিন্তু কে এল ৰাহুল বুলি সিটো যে তেওঁক বৰ ভাল লাগে। কিন্তু বৰ্তমান বিশেষ একোৱেই তেওঁ প্ৰদৰ্শন ফোন কৰিব পৰা নাই বাবে মই দুঃখিত।
একো নাই একো নাই ইণ্ডিয়ান টীমত আছে এইটো।
উম, কিবা এটা ভাল কৰিব বুলি আশা কৰিছোঁ আৰু।
হ'ম, আমি যামদে।
বাকী হেৰি আপুনি এতিয়া কি আই পি এল চাইছিলে নে?
অ আই পি এল মই গোটেই ছিজনটো চালোঁ আৰু গোটখন মেচস প্ৰথমখন বাদ দি একদম ফাইনেলকে চাইছোঁ।
অহ। এনেই কেনেকুৱা পালে এইট হেতু ছিজন বাকীবোৰ বাকীবোৰত তুলনাত‌ ছিজন আপুনি তেনেকুৱা পালে?
কি‌ হয়ছে? ছিজন হিচাপে তোমোৰ ফেভৰেট। টীম চি এচ কে যিহেতু প্লে অপচনাল ৰাখ নাপালে গতিকে মই অকমান হৈছিলোঁ। তথাপিও এইবাৰ বহুত ইয়য়া্ য়াং প্লেয়াৰবোৰক দেখা পালোঁ, ভালকে খেলা, বৈভৱ সূৰ্যবংশীক দেখিলোঁ সেইহিচাপে বহুত ভাল লাগিছে নতুন নতুন প্লেয়াৰৰ কথা গম পালোঁ। সিহঁতৰ বেক ষ্টোৰীবোৰ জনি জানিব পাৰিলোঁ কিন্তু চেম্পিয়ন আৰ চি বি হোৱা কাৰণে অকণমান বেয়া। হৈছে আৰু বেয়া পোৱা মানে কি? এই ফাইনেলত জিত জি টিক চাপোৰ্ট কৰি আছিলো কিন্তু আৰ চি বি জিকি গ'ল গতিকে সেইটো আৰু।
তুমি ভাল নাপায় জানানে।
আৰ চি বি টিমতটো বেয়া নহয়, কিন্তু আৰ চি বি ফেন্ছবোৰৰ অকমান ভাল নাপাওঁ কিন্তটো।
সেইদিন
হয় এক কেগ্ৰেভ হয় বহুত
অ ঠিকে আছে বাকী আৰু নেক্স আৰু কেতিয়া হ'ব খেল
নেকষ্ট আৰু ইণ্ডিয়াৰ খেল কেইদিন মানতে আছে অ আৰু টুৰচবো আছে অমেনছৰ ৱেলকাপ আহি আছে চধ তাৰিখে আৰম্ভ হব তাকে চাম আৰু এতিয়া
ঠিকে আছে
আৰু ফিফা ৱৰ্ল্ড কাপো আহি আছে
সেইটোতো সময়তো আমাৰ লগত অলপ খেলি মেলি হৈ যায় ন চাবলে অলপ
অ হয় বাৰু কিন্তু গধূলিৰ পৰা মেচ থাকে ছয়টা পাঁচটা মানৰ পৰা বহুত কেইখন মেচ হৈ যায় তেনেকে চাম কেতিয়াবা কেতিয়াবা মন গলে
ঠিকে আছে বাকী আপুনি আৰু হেৰি কওকচোন উম খোৱা লোৱা কি কৰিছে আজি
ভজি মই গোটেই দিনটো ঘৰতে আছিলো ত মই ভাত বনালো দালি বনালো তিয়হৰ চব্জি বনালো পটল ভাজি সয়াই আৰু নিৰামিষ
অ নিৰামি ময়ো নিৰামিষে খালো বাৰু হেল্ল' উ আজি বুধবাৰ এনে বুধবাৰে মই নিৰামিষ নাখাও কিন্তু আজি বিশছে একো খোৱা নহল নি মংঙলবাৰ আৰু বৃহচ প্ৰতিবাদহে মই নিজামিষ খাওঁ আজি মানে মোৰ ঘৰত কুৰা এ এজনী মানে মোৰ ভণ্টি থাকে তেওঁ মানে নবনালে ক মই বেয়া পাইছো অলপ তাই
আচ্ছা
নাই
ৰাতি বনাব চাগে
কি বা কৰে সময় সুবিধা মিলিলে নিশ্চয়।। খাবলৈ পাম। বাকী আপুনি আপোনাৰ।। পঢ়া -শুনা কেনে চলিছে?
পঢ়া -শুনা মই বি এ চিস্ক চেমৰ ফাইনেল একজাম দিলো এইবাৰ।
হ'ব হ'ব সেইবিলাক কব সেইবিলাক।। উম। হেৰি এ পঢ়া শুনা ভালে চলিছে ন?
অঁ অঁ চলিছে ভালেই চলিছে।
আপুনি? আপোনাৰ এতিয়া কি কৰি আছে? আপুনি
মই বৰ্তমান বহি আছো এনে আৰু বিশেষ একো কৰা নাই তেনেকে।
আছো। বতৰ কেনেকুৱা তাতে?
বতৰটো বৰ্তমান অকণমান ক'লা ক'লা ডাৱৰে আৱৰি ধৰিছে।
আচ্ছা তাৰমানে ঠাণ্ডা পৰিছে চাগে?
ঠাণ্ডা বৰ বেছি ঠাণ্ডা পৰা নাই। মই মিছা কোৱা নাই বাৰু যদিও বতৰটো অকণমান তেনেকুৱা।। কোৱা হৈছে ঠাণ্ডা পৰিব যেন অনুভৱ হৈছিল। কিন্তু ঠাণ্ডা নাই গৰম
চাম মানে ৰ'দ না থাকিলে যে গৰমটো হয় কেনেকুৱা আহিছে উ
বৰ কষ্ট পায় এইটো গৰমত বেছিকৈ কষ্ট।। সেই টো হয়। উম উম।
কেইদিন মানৰ পৰা ৰ'দটো।। উঠি আছে।।
অঁ এই গৰম যে, মানে গৰম কাল পৰ।। মানে ডাঙৰ কি গৰম পৰি গৈছে। সৰুকে বনা নাই কিন্তু কেইদিনমান আগত।। লোকে ধুনীয়া হৈ আছিল।
সি অ আইতা কে বাকীবোৰ ষ্টেটত কে অলপমান ভালে।।
সেইটো হয় বাৰু, ক'ব লাগিব। বাকী অসম বুলিহে আৰু।।
হয়।
চলিব পাৰিছোঁ আৰু কিবাকে।
হুম হুম হু বাকি আপুনি কত- ফুৰিব গৈছিল নে?
মমে ফুৰিব গৈছিলোঁ, অসমৰ বাহিৰতে গৈ- চোঁ, এই গোৱা- গৈছিলো কিছুদিনৰ আগতে। বৰ ভাল লাগিল, আহিলোঁ আৰু কেইদিনমান আগত- তে শ্বিলঙলৈ গৈছিলো শ্বিলঙততো ভালেই লাগিল।
অহ বাহ। আপুনি তাৰমানে ফুৰা, ঘূৰা-ফুৰা -
ভাল পাওঁ, ভাল পাওঁ দেই। ঘুৰা-ফুৰা কৰিলে মনটো অলপ- সতেজ সতেজ হৈ থাকে। আপুনি কৰবাত ফুৰিছে নে?
কে যোৱা নাই, এই শ্বিলঙে গৈছোঁ আৰু কোচবিহাৰ গৈছিলোঁ। তাৰ বাহিৰে যোৱাই নাই।
উম।
আপুনি যেতিয়া লগ পাব মোক নেক্সট, তেতিয়া লৈ- লৈ যাব। আপোনাৰ আইডিয়া আছে বেছি।
হ'ব হ'ব, মই নিশ্চয় আপোনাক লৈ যাম। আপুনি গ'লে মোৰো- ভালো লাগিব। ফটো-সটো উঠাত অকমান সুবি- তা হয়। আপনাৰ নিচ- নাই কৰা কি সুদক্ষ ছোৱালী এজনী যদি মোৰ তাতে- যাৰ যত, মই নি আকৌ ভাগ্য অকন পাওঁ মই নথৈ-
উম বাহ বাহ, শুনি বৰ ভাল লাগিল।
ভাল লাগিছে নিকি?
হয়।
তাত বৰষুণ আহে অকনমান ঠাণ্ডা পৰিব যেন লাগিছে। অকনমান ঠাণ্ডা ঠাণ্ডা বতাহ বলিছ- ছে মানে এইফালে। সিফালৰ কথা বাৰু নাজানো মই আপোনাক আমাৰ খবৰটো দিলোঁ
উম ইয়াতো ডাৱৰ ডাৱৰ হৈছে অকমান বৰষুণ খুন্দিবও পাৰে নিদিবও পাৰে
উম
অকমান দিলে ভাল লাগি অ'
তাতে ৰৈ আছো উম ম কৰিব বুলি ঠিক আছে হ'ব বাৰু দিয়ক মই ৰাখিছো
হল নেকি